অহ বহ। অ,
অ কি শুই আছা নেকি। অহ শুনিছো শুনিছো।
মই নাই দিয়া।
কি অ টিচন আহিছে নেকি।
টিউচন অহা নাই আহিব আৰু চাৰিটা চাৰে চাৰিটা মানৰ পৰা।
অ'। লৈ লওঁ কি কৰিব আৰু এনে বিছনাত ফোন কৰি কৰি বাগৰি থাকক আৰু অকণমান সময় এনেটো মানে ৰে ৱা নহয়ে।
নহয়ে অ', এ এতিয়া মানে মাক আজি আৰু তোমাৰ এডমিট কৰিছে নহয়।
আকৌ এডমিট কৰিলে নেকি?
উম, এই তোমাৰ যিটো সেই যে আমাৰ অসমীয়াত কয় ন' বসন্ত ওলোৱা। সেই অ', সেইটো ওলাইছিল তাৰমানে সেইটো ওলোৱাৰ পিছত সেই অকমান তেল চেল নামঘৰৰ যি পানী নিয়ম নীতিয়া দিয়া হৈছে, ঘৰতে চব ঠিক হোৱা নাই এ কালিৰ পৰা তোমাৰ অত্যন্ত পেটৰ বিষ।
অ', মানে পেটৰ বিষটো কিয় হৈ আছে বা?
অ', কিয় হ'ল সেইকাৰণে মানে যোৱা কালি ডক্তৰৰ ওচৰলৈ নিলে, ডক্তৰে গোটেই চাই মেলি ৱি অ', আজি আকৌ মাতিলে অ' পি ডিত চাব। ত' আজি লৈ গ'ল, লৈ যোৱাৰ পিছত এতিয়া ডক্তৰে চাইছে চাৰ্জাৰী ডক্তৰে মানে অপাৰেশ্বন কৰা ড চাইছে আৰু চাই পেলাই এতিয়া তোমাৰ অহ, কৈছে যে সেই বস্তু যি বসন্ত টো হৈছে ন' এক্দম তাৰমানে তোমাৰ ধূপটো উঠি, উঠি, উঠি একদম চামনি বান্ধি গৈছে।
অ'।
চামনিটো বান্ধি গৈ এতিয়া হেৰি হৈছে তোমাৰ ক'লা পৰি গৈছে ন' ড্ক্তৰে কৈছে সেইটো কাৰণে পেটৰ বিষ হৈছে। এতিয়া আকৌ তোমাৰ এতিয়া আল্ট্ৰাচাউন্ড কৰিব দিছে আল্ট্ৰাচাউন্ডৰ ৰিপৰ্টটোওলালেহে ভিতৰত কিয় এনেকুৱা হৈছে মানে ধৰিব পৰা নাই।
তাকেতো আৰু মানে কি জানে নে এইবিলাক যে এইবিলাক বসন্ত ওলালে এনেকে মেডিকেল চ যাই থাকিলেও মানে এটা প্ৰব্লেম মানে কি মানে এনেকে চোৱা ভাল কিবা কিবি লাগে যায় ন, মেদিকেলৰ মানে মেডিচিন খোৱা যায়, তেতিয়া মানে বেছি ধুবও অকমান ভয় লাগে, মানুহ বিলাকে কিমান সাৱধান থাকিব লাগে তেনেকুৱা হলে কিন্তু এতিয়া উপায়ো নাই ন! বেমাৰ হৈ থাকিলে পেট বিষাই থাকিলেতো যাব ই লাগিব উ
মেইনলি মানে মানুহ যদি ইয়াৰ আগৰ বাৰতো ছয় দিন সাত দিন মেডিকেলত এডমিট হৈ আহিলে তাৰ পাছত সেই তেতিয়া আৰু দুৰ্বল হৈ গ'ল আৰু, অ' ভাত নাখায় ন? ভাত খাবলৈ মানে ৰুচি নাই, অকল গাখীৰ চাহ খায়। তাতে চাউলৰ গুড়া ভাঁজি, কেতিয়াবা সেই খায় অ', কলেও নামানে মানে বয়স হৈছে, বুজিও নাপায়।
তাকেইেতো, এতিয়া মানে কি হ'ল আৰু এইটো এনেকে চাগে হৈ হৈ, হৈ হৈ মানে কিবা মানে সেইয়া আৰু এতিয়া বয়স হৈছ
উম, বয়স হলে মানে সেই মানুহে উম, কয় যে মৃত্যুৰ আগমুহুত তাত বিভিন্ন ধৰণৰ কিবা কিবি
অ' তেন, অ তেনেকুৱাই, মানে এম এ এনেক কুৱা বেমাৰবিলাক মানে কেনেকুৱা ভালো নহয়, কেতিয়াবা অকমান দুই এদিন ভাল থাকিব আকৌ হ'ব, তেনেকে থাকি থাকিয়ে মানে হৈ যায় ঘট টনা বিলাক। মানে এতিয়া এতিয়া কবও বেয়া লাগে দিয়কচোন, মানে সেয়া
অ সেইকাৰণে আমি কি কৰিব লাগে, আমি আমি এতিয়া গাভৰু হৈ আছোঁ যদিও সেইকাৰণে আমি এই সাদ্য যিটো মানে আমাৰ সাদ্যাভ্যাস বুলি কয় সেইটো সঁচাকে একদম ভাল কৰিব লাগে এতিয়াৰ পৰাই। মানুহে বেমাৰ আছি আজিকালি মানুহে কি কৰে বোলে বেমাৰ হোৱাৰ পিছতহে ট্ৰিটমেণ্টখিনি আৰম্ভ মোৰ এতিয়া এইটো হৈছে নহয়, মই এইটো নেখা নহয় তাৰ আগৰ পৰাই। যিমান পাৰি অ', আগৰপ পৰাই, এতিয়া তোমাৰ দেহাটো ভালে থাকিলে তুমি সদায় কিবা এটা খাব পাৰিবা। বেমাৰটো হৈ যোৱাৰ পিছততো নোৱাৰিবা আৰু।
এতিয়া মই মানে এতিয়া মই আগত কৰি মানে গাখীৰ চাহটো মই এতিয়া সেইকাৰণে কমাইদ মই মানে দিনটোত আজিকালি মানে দুবাৰহে চাহ খাওঁ, তাত বাহিৰে মই আকৌ চাহ নাখাওঁ। মই মানে ৰাতিপুৱা আজিকালি কামখিনি হোৱাৰ পিছত, দুপৰীয়া কেইটামান হক মই ভাতে খাই লওঁ ৰাতিপুৱা সময়ত
অ সেইটোৱে কৰিবা। সদায় ৰাতিপুৱা পানী এগিলাচ খাবাই খাবা আৰু ক কুমিযয়া পানী
অ' খাওঁৱে মই, মানে এগিলাছে খাব পাৰো মই, বেছি খাব নোৱাৰোঁ, কিন্তু এগিলাছ হলেও মই পানী এগিলাছ খাওঁ আৰু, খাই চাহ খাওঁ ৰাতিপুৱা খাই পেলাই আকৌ কাম বন কৰি উঠি মই মানে অকমান হলেও মানে ভাত খাওঁ এতিয়া খাই আকৌ দুপৰীয়া মানে এটা দুটা বজাত খাওঁ আৰু দুপৰীয়া ভাতটো। তেনে মই মানে আগত কৰি চাহটো কমাই দিলো মানে ইমান গেছ হৈছিল মানে মোৰ মানে মানে এনি টাইম মানে মই বুকুখন মানে হানিয়ে থকা হৈছে। সেইকাৰণে মই মানে এতিয়া চা অ মই এতিয়া মানে চাহ টো কমাই দিয়াৰ পৰা মোৰ এই বেমাৰতটো অকণমান গেষ্টিকটো অকণমান কমি আহিছে আৰু সেই কমাব কাৰণে মানে মই এতিয়া চাহটো কমাই দিলো মানে আমাৰ মাকো কৈ থাকো গাখীৰ চাহ টো অকনমান কমাই দে কমাই দিয় ভাত খাব নোৱাৰে নাই মানে
সেইটোয়ে একদম মাক কৈ দিবা তুমি মাক বুজাবা বুজি পাইছা মা যিহেতু টো আমি অ মানে অভাৱী মানুহ ন?
অঁ।
গতিকে পতককে যদি বেমাৰ এটা হয় কত লৈ যাম বাৰু গতিকে বুজ- বুজিবি বোলো কথাবিলাক। দৰকাৰ নাই এইবিলাক খাবলৈ এদিনতে বেমাৰ নহয় নহয় লাহে লাহে লাহে লাহে আমাৰ যি আমাৰ বডী বিলাক যিবিলাক অ আমাৰ ভিতৰৰ বডিৰ যিবিলাক তোমাৰ হেৰি অংশ সেইবিলাক ষ্ট্ৰঙে থাকে ন মানে বেয়া বেয়া হবলৈ বহুত সময় লাগে সিহঁত সদায় এতিয়া সেই অ যিটো বিষ বুলিয়ে কব লাগিব সেইটো দিওঁতে দিওঁতে দিওঁতে তে, দিওঁতে এদিন হলেওতো বেয়া হব।
বেয়া হ'বই অ'। মানে আজি অকমান কালি অকমান হওঁতে হওঁতে বেছি হৈ যায় ন'।
হৈ যায় আৰু আজিকালি মেডিকেলৰ পাৰ্পাচটো কেনেকুৱা জানাই। কিমান আমনিদায়ক লাইন ধৰা এদিন লাইন ধৰিবলৈ যাব লাগিব
এদিন টিকেট লৈ লাইন ধৰি ডাক্তৰক লগ কৰিব কাৰণে গোটেই দিনতটো গুচি যায়।
যাব লাগিব আকৌ এদিন অ মেডিচিনৰ কাৰণে যাব লাগিব কিমান এতিয়া বেমাৰী এজন লৈ গৈ ট্ৰিটমেন্ট কৰিব চাৰি বেছি কষ্ট
অ', অহা যোৱা কৰিহে কষ্ট বেছি হয়।
অ', কষ্ট পোৱাতকে সেইকাৰণে আমি ঘৰতে যিখিনি আমি সুবিধা মানে যিখিনি সাৱধানতা ল'ব লাগে সেইখিনি লৈ থাকিলেতো বেছি ভাল হয়। সেইকাৰণে যিখিনি বস্তু খাব নালাগে বোলে অতি বেছি নোৱাৰি খাওঁ আৰু দে
এতিয়া আচলতে কি জানে নাই আপুনি মই আপুনি মই ক মান বুজিব পাৰো কিন্তু আগৰ মানুহ বিলাকৰ মানে এইবিলাক যে চাহ খাব মানা কৰিলে কি ক'ব জানা কি ক'ব জানে নাই অ', গাখীৰ আনি দিয়া ভয়তে চাহ খাব মানা কৰা।
অ', সেইবুলি ন বেলেগ বস্তু আনি দিম। নহয় গাখীৰ আনি গাখীৰৰ বাহিৰে বেলেগ দিওঁ নহয় গাখীৰ আনি দিম গাখীৰটো খাওক
আহ মই কওঁ যে আপ গাখীৰটো খাই থাক মানে চাহ খাব নালাগে চাহ তো দিনটোত এবাৰে খাবি ৰাতি ৰাতিপুৱা এবাৰ গধূলি এবাৰ দুবাৰ লাগে বাৰু এই দুবাৰটো খাবি বাকীতো গাখীৰ খাবি বাকী সময়খিনি চাহ খাব মন গ'লে লাল চাহে খাই দিবি আৰু একোতো নহয় ন' তেনেকে কওঁ এতিয়া বাৰু আগত কৰি অকমান কওঁতে কওঁতে মানে কমাইছে ইমান চাহ খাই নাথাকে মানে এতিয়া নিজেও ভুগি আছে ন' গেষ্ট্ৰিকৰ কাৰণে সদায় গেছৰ টেবলেট লাগে সেইকাৰণে আগতকৈ বোলো কমাইছে কমালেও একেবাৰে কমাব পৰা নাই আৰু
অ', সেই ৰাতিপুৱা অকমান সেই বুট চুট খাবলৈ দিবাচোন মগু বুট অকমান অকমান সেনেকুৱা ভিজাই থৈ পেলাই অকমান খাবলৈ অভ্যাস কৰিলে
উম এনে সি আৰু ঘৰত বাৰু বুট ভিজুৱাই থাকে মানে কি হয় ঘৰত মায়ে সদায় মানে বুট ভিজাই মানে অকমান অকমান বুট ভিজাই আৰু মানে কি না মানে পুতেকক দিয়ে আৰু মৰম মানে নিজে কিন্তু এটাও মুখত নিদিয়ে আৰু মানে যিমান বস্তু ভাল বস্তু থাকিব পুতেকৰ কাৰণে সাঁচিব আৰু মানে মৰম কৰে ন' যিমান বেয়া হ'লে
সেইটোৱে যিমান বেয়া হ'লেও যিমান ভাল হলেও মা নিজৰ মাকৰ মনত ল'ৰা- ছোৱালী আৰু সদায় ভাল
অ', এৰিব নোৱাৰে ন' সেইকাৰণে আৰু কিবা অলপমান পালেও মানে পুতেকৰ কাৰণে চি চিন্তা কৰে আৰু তেনেকুৱা আৰু কি কি
তাকেই আৰু সেইকাৰণে ভয় লাগে আজিকালি যি যিটি বস্তু খাবলৈ ভয়ে লাগে মানে এশবাৰ মান ভাবি ল'ব লাগে। সেইকাৰণে এতিয়া আমাৰ ইয়াতে খেতি কৰিবও জেগা নাই যে নিজে কৰি কিবা এটা খাম।
খাব নোৱাৰি ইহঁতে মানে খেতিয়ে কৰিলোঁ জানো বা একো নহয়ে আকৌ খেতি কৰিলে হ'লে ভাল লাগে এহ খাদ্যয়ে চবজি বিলাক গোটেই সাৰ মাৰা। সাৰৰ পৰা চবজি চ, কি বস্তুৰ সাৰ নাই কি বস্তুৰ দুই নম্বৰ এতিয়াই চাব এতিয়া আমটো এতিয়া গছৰ প পকা আমনো ক'ত খাব পাই, চব গেছ দি পকা আম বিলাকে খাই থাকো আমি হয় নে নহয়?
এতিয়া যি দিনত আম লাগে হা যি দিনত আম লাগে আমাৰ বজাৰত আম পকি ওলাই যায়। ইমান সম্ভৱ নে?
তেনেহ'লে আৰু কি মিঠাই মিঠাই আম খুৱাব মানে সেইবিলাক এইটো সম্ভৱ নহয় ন' এইফালে আমটো কাটি চাব আপুনি ভিতৰত যাবৰ হোৱাই
অ', হোৱাই নাই বিলাহীটো কাটিবা অ', আৰু বিলাহীটো কি হয় ভিত বাহিৰতটো পকা আৰু কাটি দিবা ভিতৰত গুটি পুৰতহে হোৱা নাই
পুৰতহে হোৱা নাই কেঁচা একদম কোমল গুটি পকয়ে বোলে হ'ল এইটো চিন্তা কৰকচোন কিমান ভেজাল খাদ্যবিলাক অ', এতিয়া মানে কি হ'ল ঢেকীয়া, কচু এইবিলাকে যে মানে ভেজাল নহ'ল
উম তাতকে বেছি ভাল অকমান কষ্ট কৰি ঢেকীয়া কেইডাল মান বিচাৰি কচু
এহ সেইবিলাকে যি ভেজাল নোহোৱা কলফুল কাচকল এইবিলাক ভেজাল নোহোৱা তাৰ বাহিৰে চব ভেজালে পাব আৰু মানে জিকা, ভোল যিমান থাকে চব ভেজাল আলু বিলাক খাব কেনেকুৱা মিঠা মিঠা মিঠা ভালেই নালাগে
ইফালে সেউজীয়া ইফালে মিঠা কোনোবা আলু নিসিজেই আজিকালি আৰু তোমাৰ মাংসও সিজি যায় আলু নিসিজে কেতিয়াবা
আগৰ আগৰ আলু বিলাক আৰু আহ নিখিজে অ', আগৰ আলু বিলাক আৰু কেনেকুৱা আছিল মানে ভাজিব হ'লে মানে আলুটো মানে কি বেলেগ বস্তুতটো নিসিজে আলুটো একে ভাঙি ঘুৰা হৈ যায় আজিকালি মানে আৰু বেলেগ চবজি লগত যদি মিজ দিয়ে ন' চবজি বিলাক সিজি যে আলুটো নিসিজে। এহ চব ভেজাল হৈছে আজিকালি চব। অ', চব সাৰ মাৰা যে, নাখালেও উপায় নাই যে আপুনি
অ', সেইকাৰণে অধিক পৰিমণে পানী খাব লাগে, ইবাগে দিয়া অ', পানীটোয়ে কি কবা আমাৰ ভিতৰৰ যিখিনি নালাগা আৱৰ্জনা ন' এইখিনি সেনেকেই ওলাব আৰু ধৰা তাকে আৰু কি কৰিবা দিয়া হ'ব সেনেকেই চলিব লাগিব।
সেনেকে চলিব লাগিব উপায় নাই আৰু অ', অ', হ'ল জানো? অ', ঠিক আছে দিয়ক তেনেহ'লে। অ', হ'ব দিয়ক।